হেল্ল' অ কোৱা। মই এই দোকানৰ ফালে আহিছিলো।
আচ্ছা, ফোন কৰি আছো গ তুমি ৰিচিভ কৰা নাই।
অ', মোৰ মানে ফোন টো অলপ মানে গণ্ডগোল হৈ আছে মানে ৰিচিভ দিগদাৰ হয় মানে।
আচ্ছা।
অ', তাকে পুৰণা হ'ল আৰু কিনিম আৰু এটা।
তাকে, তাকে, কিনিবা, কিনিবা। ভাল ভাল মোবাইল কিনিবা আৰু। ফটো চটো মাৰিব পৰাকৈ আৰু অ', আজিকালো মোবাইল বিলাক কি আৰু ফটোটো ভালকে উঠিলেই হয় আৰু, হয় নাই?
অ'।
ফটো এখন ভালকে মাৰি আৰু ইনষ্টাগ্ৰামত ধুনীয়াকে পজ দিয়ে, পোষ্ট কৰাটোৱে আৰু
তাকে আজিকালি মানে ফোন অকল কেমেৰাটো ভাল হ'ব হ'লে মানে মোৰ হৈ যাই আৰু।
অ', সেইটোয়ে আৰু মানে প্ৰায়ভাগে আজিকালি মানে ফোনৰ কেমেৰাটো এ চাই আচলতে, চচিয়েল মিডিয়া একাউণ্ট বিলাক বেছিকে চলাই ন'।
অ', উম।
প্ৰত্যেকেতো প'ষ্ট কৰিব বিচাৰে ইনষ্টাগ্ৰাম বা ফেচবুকত ফটোবিলাক।
অ', আজিকালি তোমাৰ চবৰে ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰ আছেই।
উম, আছে, আছে, মানে সৰু ল'ৰাৰ পৰা আছে আৰু। যেতিয়াৰ পৰা মোবাইল চুব শিকে তেতিয়াৰ পৰা, আচলতে মাকহতেও খুলি দিয়ে ন' কিছুমান এয়া। তুমি চেলিব্ৰিটি বিলাক দেখিচাই চাগে, সৰু কণমানি ছোৱালীকেইটা, ইমান ধুনীয়া, ধুনীয়া, সিহঁতে চাগে আমাতকৈ বহুতেই বেছি।
উম সিহঁতৰ এক্সপিৰিয়েঞ্চ আছে আৰু এইবোৰ নাচ গানত। কিবা কিবি আৰু শিকোৱা ন' এইবোৰ।
অ', তাকে, তাকে, ভালে, ভালে মানে তেনেকুৱাকে থাকে। থাকে, সিহঁতৰ সৰুৰ পৰা মানে সেইবিলাক অভিনয় মানে কৰিবলৈ শিকে আৰু সিহঁতে। আচলতে সিহঁতৰ প্ৰতিভাবিলাক বিকাশ হয় জানা, মানে সিহঁতৰ লাজ বোলা বস্তু টো নাইকিয়া হৈ যায়।
অ'।
বহুত খিনি শিক্ষাও হয় আৰু সেইটো।
অ'।
উম। তাকে ভাল মোবাইল এটা কিনিবা আৰু।
উম, কিনিব লাগিব।
উম, ভাল মোবাইল লবলৈ হ'লেও আজিকালি টকা পইচা বেছি লাগে নহয়।
হয়, তাকেই, এনে তুমি কোৱাচোন মোবাইলৰ ভিতৰত কি মোবাইল এনে ভাল?
মোবাইলৰ ভিতৰততো মই কেমেৰা কোৱালিটি চাবলৈ গ'লে কিন্তু মই, আইফোনটোৱে ভাল পাওঁ দেই, আইফোনটো মানে আইফণ যিমানে দামী হ'ব সিমানে ফটোবলাক স্পষ্ট, ধুনীয়া আৰু আচলতে মানুহবিলাককো ধুনীয়া কৰি পেলাই আচলতে। ফিল্টাৰ নালাগে তাত যে, আজিকালিটো ফিল্টাৰ লগাই। তাৰ পৰা কিন্তু বেটেৰীৰ ফালৰ পৰা চালে এনড্ৰইড বিলাকে ঠিক আছে। মানে তোমাৰ সুবিধা অনুযায়ী ল'বা আৰু তুমি কেনেকুৱা ধৰণৰ ভাল পোৱা। কিহৰ কাৰণে ল'বা ফটোৰ কাৰণে নে বেলেগ অন্যৰ কাৰণে, বেটেৰীটো ভ বেটেৰীটো মানে যিমানে দামী ল'বা আইফোন লগোৱা দিন যাবই বাৰু, মানে কিন্তু লাহ অকে, অকে।
এক ছেকেণ্ড।
হেল্ল'।
অ', কোৱা, কি কৰিছিলা?
মই এই মানে এনাই মাতিছিলে মানে মোক।
আচ্ছা আচ্ছা।
অ'।
কি কিবা কামত নাছিল নেকি?
অ'।
অও।
উম, বাৰু কোৱা এতিয়া।
কি কৈ আছিলো যে?
উম, কোৱা আমি মোবাইলৰ কথা পাতি আছিলো।
অ', মোবাইলৰ কথা ন, তোমাৰ মানে কি মোবাইল ভাল লাগে কৈছিলা ন?
অ'।
অ', অ', মানে মোবাইলৰ বিষয়ে কোনটো ল'লে ভাল হ'ব তেনেকুৱা কৈছিলা। মানে এতিয়া কি বুলি কম আৰু তোমাৰ বাজেট অনুযায়ী ল'বা আৰু তোমাৰ কোনটো ভাল লাগে।
অ'।
উম। পইচা পাতিও কথা নহয় এইটোৱে লওঁ বুলি ক'ব নোৱাৰে আইফোনটো আজিকালি কিমান দাম লয়। বা এনড্ৰইড হ'লেও দামী দামী এতিয়া চেমচাং এছ টুৱেণ্টি থ্ৰী এইবিলাক। এইবিলাকৰতো ফটোটো ভালে উঠে বাৰু আইফোনৰ নিচিনা উঠে। তাৰ মানে সেইবিলাকতো বহুত দাম লৈ ছাগে লাখ টকা লয়।
আইফোনটো তোমাৰ এনে থাৰ্তিনটো ফিফটি থাউজেড লয় বাৰু মানে মোৰ মামী আছে। ত' মই কেতিয়াবা মামীৰ মোবাইটোৱে মানে ইনষ্টাগ্ৰামত ৰিলচিছ বনাওঁ আৰু।
আচ্ছা আচ্ছা।
উম। আজিকালি কিন্তু লবলৈ তোমাৰ সহজো কৰি দিছে। মানে আজিকালি
পায় নহয়।
ছেকেণ্ডকে পায় বাৰু সেইটো হয়য়ে মানে তাৰ বদলিও মানে আজিকালি ইনষ্টলমেণ্টত মানে বহুতেই তেনেকে লয় আৰু।
অ', ইনষ্টলমেন্টত মানে এটা পাকে সুবিধা হয় বাৰু মানে তোমাৰ যদি ল'ব উম, মন থকা মোবাইলৰ পতকে মানে ইমানখিনি বাজেট নাথাকে ন। প্ৰথম মন গ'লে যে ল'ব পৰাকৈ ত' ইনষ্টলমেণ্টত ল'লে তুমি কম পইচা দি ডাউন পেমেন্টটো অলপ কমকেদি মানে পিছত মাৰি থাকিব পাৰি। কিন্তু ইনষ্টলমেন্টত এটা ঝেমেলা হয় আৰু। কাৰণ কেতিয়াবা পইচা নাথাকিবও পাৰে বা তুমি হয়তো তোমাৰ প্ৰব্লেমত কৰিব পাৰা তেতিয়া ত' মোবাইলতটো মানে বন্ধ হৈ যোৱাৰ চান্সটো থাকে আৰু। যদিহে তুমি কিবা হ'ল তুমি দিব নোৱাৰিবা তোমাৰ বহুত ধৰণৰ অসুবিধা হ'ব পাৰে ন তেনেকুৱা ধৰণৰ।
হয়, হয়।
উম, মানে ইনষ্টলমেণ্ট বস্তুতটো তেনেকুৱাই আৰু এ বাইকে হওঁক বা গাড়ীয়ে হওঁক বা মোবাইলে হওঁক।
হয়।
আজিকালি বা প্ৰত্যেকটো বস্তু ইনষ্টলমেণ্ট ল'ব পৰা সুবিধাটো কৰি দিছো বাৰু।
উম, আজিকালি তোমাৰ সুবিধা হে তেনেকে আৰু বহু মানে যিকোনো বস্তু তোমাৰ ষ্টলমেন্টত ল'বলৈ পাৰি আৰু আজিকালি।
অ', অ', ইনষ্টলমেণ্ট ল'ব পাৰি মানে মানুহৰ ইচ্ছাটো পূৰণ কৰিব পাৰি। কিন্তু পিছতহে এইটো জেমেলাতো হয় আৰু দেই মানে ইনষ্টলমেণ্ট বোলা বস্তুটো আচলতে মই বহুত জেমেলা বুলিয়ে ভাবো। কাৰণ মই কেতিয়াবা মানে মোৰ এতিয়া মই বাইক এখন লৈ থৈছো হা। বাইকখনৰ ইনষ্টলমেন্টটো দিবলৈও মানে কেতিয়াবা হয়তো টকা পইচা নাথাকিব পাৰে বা বেলেগক খুজিব লাগে আচলতে ইনষ্টলমেণ্টত বস্তু বিলাক ললে এদিন ডেট যদি ফেইল হৈ যায় ন
অ'
ফাইনটো বহুত ভৰাই দিয়া মানে মোৰ বাইকখনৰ এদিন যদি ডেট ফেইল হৈ যায় পাঁচশ টকাৰ ফাইন এটা লাগিয়ে যায় মানে আচলতে এইবিলাক বস্তু কিছুমান বস্তু বা কেছ পোৱা নাযায়।
হয়।
উম বহুত ফাইন লয় এই ফাইনটো দিব লও অসুবিধা হয় আৰু।
উম
উম
হয়।
উম তুমি পিছে আগে পিছে লৈছা নাই ইনষ্টলমেন্টত কিবা
নাই নাই মই নাইলোৱা তেনেকে
নাই লোৱা ন অকে
উম কোৱা তুমি লৈছা নে নেষ্টলমেণ্টত কিবা বস্তু তেনেকৈ
মই এনেকে বাকী একো লোৱা নাই বাৰু কিন্তু মোৰ বাইকখনহে লোৱা আছিলে এ লাহেকে ক্লিয়াৰ হ'বগে আৰু এতিয়া সম্পূৰ্ণ হবগে আৰু
উম আৰু দিবলৈ আছে মানে ইনষ্টলমেণ্ট
অ', আছে আছে সেইটো আৰু এটা বছৰ মান আছে নাই নাই চাগে ইমান আৰু চাৰি পাঁচটা দিব আছে আৰু
অ'
উম আচলতে বাইক গাড়ী এইবিলাক প্ৰায়ভাগ মানে যিমান টকা পইচা থাকিলে ইনষ্টলমেণ্টে লোৱা হয় ন
কিন্তু ইনষ্টলমেণ্টত টেক্সটো বহুত কাটে
তোমাৰ অ', তোমাৰ এই দেৰ লাখ বস্তুটোতো তুমি প্ৰায় আঢ়ৈ লাখ টকা দিবগে লাগে বা কেতিয়াবা দুই লাখ বিশ হাজাৰ ত্ৰিশ হাজাৰ তেনেুৱ ধণ দিবলগীয়া হয় আৰু মানে ইনষ্টলমেন্ত বোলা ববস্তটোৱেই তেনেুকোৱা টেক্সটো মানে বহুত কাট খায়টো
অ' তাকে এই তোমাৰ মানে সেনেকে মানে বেছি পৰে আৰু অলপমান
উম বেছি যায়।
এতি ল'ম তুমি ইনষ্টলমেণ্টে ল'ম ভাবিচা নেকি এতিয়া
নহয় মই চাও ষ্টলমেনেত নে কিহত লওঁ
উম পৰাপক্ষত তুমি যদি পাৰা মোবাইলটো মানে কেচ ল'ব বিচাৰিবা হা
উম কেচ কেলে ভাল হ'ব নহ
অ', ইষ্টলমেনেতৰ কথাটো কৈচো তোমাক কেনেকুৱা আৰু তুমি বোলে ঘৰ পৰা খুজিবলৈ লাজ লাগে ন আজিকি মোৰ ই এমইটো মাৰিব লাগে আপুনি পইচাটো দিয়কচুন মা বা দেউতাক। বুলি ক'বলো আচলতে তুমি ইমান ডাঙৰ হলা কেতিয়া নিজৰ ইনকম এটা নাথাকিলে বেলেগৰ ঘৰৰ পইচানো কিমান চলি থাকিম ন ল দিতি বা লৈ দিবই সিহঁতে কিন্তু ইনষ্টলমেণ্ট মৰাটোহে কষ্ট হয়।
হয়।
উম বাকী মানুহবোৰ কি কৈছে তোমালোকৰ
বাকী মানুহৰ মানে ঘৰত আছে এতিয়া মই মানে দোকানলৈ আহিছিলো আৰু দোকানৰ পৰা গৈ কিনি আকৌ ঘূৰি আহিলো মানে কি হ'ল মামীয়ে মানে বেচন নিবলৈ কৈছিলে পাহৰি গৈছিলো এতিয়া ভন
অ', অ', অ' বেচন কি পকৰী বনাবলৈ নেকি?
উম লাগে এনেই কেতিয়াবা পকৰী চকৰি বনাবলে উম।
তাকে পকৰী খাই ভাল লাগে মানে যে।
অ' ভাল লাগে আকৌ।
উম। কেতিয়াবা বনোৱা হয় বাৰু এইবিলাক আমাৰ ঘৰতো পকৰী চকৰি আমি ৰুমতো বনাই খাওঁ।
অ'।
উম।
পিছে আজিৰ দিনটো কি কৰিলা?
দিনটো এনেই আৰু ঘৰতে কি কৰিম আৰু।
তাকে আজি যে বতৰটোও ভাল কৰিলে।
উম বতৰটো যে ধুনীয়া কৰিলে আকৌ।
অ' ইমান দিনৰ মূৰক বৰষুণ এজাক দিছে ন বহুত মানে বহুত ভাল লাগিলে আজি যে কি কবা আৰু মোৰ মনটোৱে খুচ হৈ গৈছিলে আজি।
উম।
ভালকে শুব পাৰিছো আৰু আজি যে।
অ'।
ইমান গপ গপনিটো নাই, গৰমটো নাই আচলতে।
তাকে উম। আজি গৰম তেনেকে নাই আৰু আগতকে আৰু।
আগতকে নাই অ', মানে বহুত বুলি ক'লে বহুতেই কম।
উম এতিয়াতো এইকেইদিন ৰাতিতে তোমাৰ তো বৰষুণ টো এনে দিয়ে দিছে।
অ' তথাপিও মানে কালি বেছিটো মানে বৰষুণ দিলে ন ৰাতিপুৱালৈকে দিলে এতিয়া। মানে গৰমটো একেবাৰে পেলাই নাইকিয়াই কৰি দিলে মানে সেইকেইদিন ৰাতি দিয়ে কিন্তু তথাপিও মানে পুৰা গপ গপাই।
অ'।
গৰমটো বেছিকে উঠেহে তেনেকুৱা বৰষুণ দিলে যে আচলতে। উম। কি কবা আৰু গৰম মানে এতিয়া ভাল হ'ল আৰু মানে বহুত দিন বৰষুণো দিয়া নাই আছিলে মানুহ বিলাক খেতি পথাৰ কৰিছিল খেতি বাতিতো বৰ ফোন লাগিছিলে এতিয়া এতৰ কঁঠীয়া ৰুবলে কঁঠীয়া তুলিবলে এইবিলাক ন উম।
বাকী এতিয়া ভাত কেতিয়া বনাবা তুমি?
ভাত অলপ পিছত বনাম আৰু দেই এতিয়া অলপ আগত মানে অ' চিঙৰা টিঙৰা খাই আহিছে চিঙৰা আজি বহুত খাই দিলো দে দুবাৰ ওলাই গ'লো উম
চিঙৰাটো খাবলে মোৰো বহুত ভাল লাগে দেই
বহুত মানে বহুতেই ভাল লাগে মোৰ
চিঙৰা বুলি ক'লে মানে ভাল লাগে কিবা এটা
অ', সৰুতে মানে হোটেলত গ'লে অকল চিঙৰা বুলি ভাবিছিলো আ মই হোটেল মানে চিঙৰা ততে চিঙৰা পাই বুলিয়ে ভাবো
উম আৰু মানে মোৰ এনেই মিঠা বস্তু ভাল নালাগে হা এইবোৰ কিন্তু চিঙৰা এইবোৰ বস্তু ভাল লাগে মোক
অ', চি মানে মিঠা বস্তুতটো বেছিকে খালে মানে মূৰ চুৰ ঘূৰাই হা
উম',
মোৰ মানে পুৰা মূৰটো ঘূৰাবলৈ মিঠাটো বেছি খালে। তথাপিও আৰু আচলতে আগতে কি কবা আৰু অকল চিঙৰাটোৱে মনত থাকে নামটো এই এইবিলাক কালা জামুন এই কি গোলাপ জামুন নে কি এইবিলাক এইবিলাকো সিমান মনত নাই ন হোটেলত গ'লে এতিয়া ক'বলৈও লাজ লাগে। ত চিঙৰাতে খোজা হয় আৰু কি খাবা বুলি ক'লে চিঙৰাুলিয় কৈ দিবা ৰসগলটো কেতিয়াবা হা ৰসগোল্লাটো মানে সৰুৰ পৰা নামটো মনত থাকে ন।
অ',
এই, এই, ৰসগোল্লা এইবিলাক খোৱা হয়। আৰু কিন্তু বেছিকে মিঠাই চিঠাই এইবিলাক খোৱা নহয় বাৰু তেনেকে।
অ', মিঠাই মই মোৰ আজিকালি ভাল নলগা হয়। মিঠাই বলাক এ, তোমাৰ কচৰি চিঙৰা এইবোৰ খাই মানে ভাল লাগে। কিবা এটা
উম, মোৰো একেই কচৰিটো খাওঁ। চিঙৰাটো খাওঁ।
উম খা
মই এইটো ৰগো্লটোয় খাও এ বেলেগ এক
অ', চাহৰ লগত এইবোৰে ভাল লাগে ক'ব গ'লে
উম, উম, তে এইবিলাকে ভাল
উম, বাৰু হ'ব নহলে এতিয়া ন আমি বহুত কথা পাতিলো অ, এতিয়া ময়ো অলপ দে পঢ়িলো উ।
তাকে পঢ়া, পঢ়া, মোৰো তাকে এক্জাম পাইছে পঢ়িব লাগে আৰু উ বাৰু ৰাখিছো দিয়া তেতিয়াহলে হ'ব দিয়া বাৰ
উম,
হব দিয়া।
অ',